হেল্ল' অ শুনিছো। কি কৰি আছা? শুনিছ পাইছো, তুমি শুনিছা?
অ, অ শুনিছো দিয়া, শুনিছো দিয়া। বাকী বতৰ কেনেকুৱা? বৰষুণ আহিছে নে সেইফালে?
অ, বৰষুণ আহিছে ৰবা। বৰষুণ অলপ ঠাণ্ডা পেলালে।
অহ, ইমান গৰম আছিলে ন আজি?
বহুত গৰম আছিলে। কি কৰি আছা পিছে? ল'ৰাৰ গৰম বন্ধ, ফুৰিব যোৱা নাই? তোমাকে সেইটোৱেই শুধিছো মই।
অ, যাবতো লাগিছিলেই ৰব বাহ যোৱা হোৱা নাই বাৰু এতিয়া। বাকী তুমি এনে অসমৰ অ মানে অসমতটো ঘুৰিছোৱে প্ৰায়। বাকী অসমৰ বাহিৰত এনেই দিল্লী গ'লো আৰু মানে কলিকতা গ'লো তেনেকৈ গ'লো।
হয় নেকি?
ক'ত গ'লা অসমৰ বাহিৰত মানে?
মই অ দিল্লী গলোঁ, তোমাৰ দিল্লী গলো। গৈ ভাল লাগে ন? চাবলগীয়া বহুত আছে। তুমি ক'ত ক'ত ক'ত আছিলা দিল্লীত? কি কি কৰিলা তুমি গৈ? অনুভৱ কেনেকুৱা? অ, বহুত আছে তোমাৰ তাতে।
তোমাৰ তাতে গৈ কেনেকুৱা লাগিলে মানে কোৱাচোন?
অ, মানে বহুত ভাল লাগিলে আৰু। চাবলগীয়া মানে তুমি চাই শেষ কৰিব নোৱাৰা ন? আৰু মানে আমাৰ দিল্লীটো আমাৰ ভাৰতৰ ৰাজ ধানী হয় ন নতুন দিল্লী।
অ, ভাৰত ভাৰতৰ ৰাজধানী হয়।
হয়, হয় আৰু মানে ইণ্ডিয়া গেটখন যে। সেইখনো ভাল লাগে ন? আকবৰ মানে আলোকচিত্ৰ উঠি মানে ভাল লাগে। আৰু বহুত চাব লগাতে বহুত আছে তাজমহল আছে আগ্ৰাত। আৰু এইখানে আছে কুতু আছে আছে কুটুবমিনাৰ আছে।
হয়।
ভাল লাগে আৰু মানে কি কি আৰু দিল্লী ধৰা ভাৰতৰ ৰাজধানী ন আৰু মানে দেখোঁ এখনো অ্যতম গুৰুত্বপূৰ্ণ মানে চহৰ হয় আৰুটা ৰা ৰাষ্ট্ৰপতি ভ্ৰমণ আছে সেটোতো জানেই সকলোৱে।
জান তুমি দিল্লিৰ যোৱাতে মানে কোনটো সময়ত গৈছিলা ঠাণ্ডা দিনত নে গৰমৰ দিনত?
আমি ঠাণ্ডাত গৈছিলোঁ ঠাণ্ডাত মানে বহুত ঠাণ্ডা পৰে তাত ন মানে কেনেকুৱা হয় গৰমত আৰু বহুত গৰম। পৰে।
অ আমি মানে তোমাৰ ছেপ্তেম্বৰ মাহত গৈছোঁ গৈছোঁ। ছিলো বেছি ঠাণ্ডা পোৱা নাই বৰষুণে পাইছোঁ।
উ বৰষুণ পাইছা। তোমালোকে মানে গৰম পাইছা নে?
নাই পোৱা বহুত ঠান মানে বৰষুণে দিছে যি তো ভাবিছোতো নাই পোৱাই ইমান এটা গৰম।
অ। কিন্তু গৰমত মানে বহুত গৰম বুলিয়ে কয় আমি যাওঁতে বহুত ঠাণ্ডা পালোঁ জানুৱাৰীত গলোঁ যে। ম অ হয় মানে ঠাণ্ডা আছে মানে বহুত ঠাণ্ডা আছে ঠাণ্ডাত ঠাণ্ডা গৰমত গৰম লাগে আৰু যেনে গৰমতটো মানে বহুত পৰে আৰু আৰু। ইয়াত মানে কি কি আছে জানানে তুমি ইয়াত ভাৰত ভাৰত চৰকাৰৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী সং সংসদ উচ্চতম ন্যায়ালয় আৰু বহুতো কেন্দ্ৰীয় মন্ত্ৰালয়ৰ। কাৰ্যালয় অৱস্থিত দিল্লিতে হয় ন সকলোখিন।
অ অ চব তোমাৰ মিটিং সময়তো তোমাৰ এই কি কয় কাৰ্বিয়া সেইতে হয় ন পাৰ্লিয়ামেন্টত।
অ হয় আছ ৰাষ্ট্ৰপতি ভ্ৰমণত হয় আৰু দিল্লীৰ ৰাজধানী ইতিহাস শিক্ষা সংস্কৃতি ধৰা আৰু ব্যৱসায় পৰ্যটন আৰু পৰিবহনৰ এটা প্ৰধান কেন্দ্ৰ হিচাপে ধৰা হয় আৰু
হয় হয় সেইটোৱে মানে তোমাৰ মানে চাবলগীয়া বহুত আছে তাতে ধৰা বহুত
আছে আছে, তাজমহলত গৈ মানে কিমান ভাল লাগে ন। আগ ইয়াৰ বিষয়ে মানে গৈছিলো, গৈছিলো। তোমাৰ কেনেকুৱা লাগিছে গৈ অনুভৱ?
অ মোৰ ভাল লাগিলে মানে আমি মানে তোমাৰ হেই কৰিছিলো প্ৰথমতেতো আমি নিজাকে গ'লো আৰু দিল্লীলৈ তাতে আমি ষ্টেশচনৰ বাহিৰত এই মানুহবোৰ থাকে যে তোমাৰ অ ট্ৰেভেল ট্ৰেভেল এজেন্ঞ্চি বল
অ
ট্ৰেভেল ট্টেভেল এজেঞ্চি বোলিয়েই কৰিলে কলে আৰু যে আমাৰ আমি এনেকে যাব পাৰা সেনেকে আমি ট্ৰেভেল এজেঞ্চিৰ পৰাই গ'লো অ মানে সিহঁতে চব ঠিক কৰি দিছিলে হোটেল চোটেল আমি একো ঠিক কৰিব লগা হোৱা নাই একেবাৰে সিহঁতক পইচাটো দি
অ তেনেকে ক'লো তেনেকে যোৱা ভাবটো নাছিলে কিন্তু কিন্তু তেনেকে যোৱা হৈ গ'ল আৰু মানে
হজাত মানে হৈ গ'ল আৰু উ উম উম চাবলৈ কিমান আছে আৰু ইমান ডাঙৰ এলেকা ন ভাল লাগে
অ বহুত ডাঙৰ এলেকা তোমাৰ আৰু মানে তোমাৰ তাতে কি কয়
ইমান বিদেশী পৰ্যটক বোৰো আহে
অ', বিদেশী পৰ্যটক আহে আৰু তুমাৰ তুমি হেৰিত গৈছিলা নে আগ্ৰা কোৰ্টত গৈছিলা?
আগ্ৰা ৰ্ফটত যোৱা নাই মই।
যোৱা নাই ন, তাতেও গৈছিলো আমি। তুমি আগ্ৰা আগ তোমালোক গৈছিলা চাগে।
গৈছো গৈছো, তাজমহল গৈছো। দিল্লীত গলে আৰু তুমি তাজমহল নোযোৱাকৈ থাকিবই নোৱাৰা।
তাজমহল সেই আগ্ৰা ৰ্ফটত নগলা নিকি? ওচৰতে চোন বেছি প্ৰায় বেছি দূৰ নহয়।
আগ্ৰা ৰ্ফট মানে ৰেড-ৰেড হাউচটো কথা কৈছা নেকি তুমি?
নহয় নহয়, ৰেড ফৰ্টো তোমাৰ বেলেগ বস্তু আগা ফৰ্টো তোমাৰ বেলেগ বস্তু।
সিটোত যোৱা নাই চাগে, ৰেড ফৰ্ট গৈছিলো। মনত আছে বাৰু এইটো, মোৰ যোৱা মানে দুহেজাৰ মানে সোতৰতে গৈছিলো আমি। দিন হ'ল আৰু বহুত বছৰে হ'ল, উম। তুমি কোন চনত গলা?
মই দুইহাজাৰ বাইশত গৈছো।
অ', ইমান বেছি দিন হোৱা নাই, মোৰ বহুত বছৰে হ'ল। আৰু মানে কি তাজ মলৰ বিষয়তো মানে কি তো সকলোৱে জানা ন মমতাজ মমতাজে মানে কি চাহজাহানে সজাইছিল মুমতাজৰ, উম। হয়, হয়। এতিয়া এইটো অমৰ প্ৰেম বুলি কব পাৰি ন।
আৰু মানে কি তাৰ মহৰটো কৰিছো ই ভাৰতৰ মানে উত্তৰ প্ৰদেশ ৰাজ্যৰ আগ্ৰা চহৰ বা যমুনা নদীৰ পাৰ অৱস্থিত ন, উম বহুত ভাল লাগে মানে।
গৈছিলা, তুমি ইয়মুনা নদীতো দেখা পাইছা চাগে? এই তাতে যে, এই নাও চলাই থাকে যে যে তাজমেহেলৰ পিছফালৰ পৰা দেখা পাই ন।
পাই পাই ধুনীয়া লাগে ন পৰিবেশটো ইমান
অ আৰু তোমাৰ তাজমেহলত যোৱাতে তোমাৰ সেই কৰিব নিদিয়ে যে চেণ্ডেল পিন্ধি যাব নিদিয়ে অ
নিজে নিজেৰ পৰিচি পৰি ম আ মনত আছে আছে সেইটো মনত আছে
সেইটোৱে। তাতে তোমালোকে খাইছা নে কিবা, তাতে তাৰে কিবা? অ আগ্ৰাৰ পিঠা বুলি কয় যে।
অ', খালো চাগে, খাইছিলো চাগে।
অ', মই খোৱা নাই বাৰু মই ইমান এটা ভাল লগা নাই, ভাল নালাগে আৰু সেই বোৰ ইমান এটা।
অ', আৰু ধৰা তাচমহলটো সম্পূৰ্ণ বগা মাৰ্বলে মাৰ্বল শিলাৰে নিৰ্মিত ন। ভাল লাগে ন আৰু মানে ইয়াত, উম আৰু আছে মানে ইয়াৰ গাত সুন্দৰ ফুল লতাৰ নস্কা আছে মূল্যবান মানে পাত পাথৰৰ ইনলে এ কাম আৰু কৰানৰ আয়ত খোদিত হৈ আছে। আৰু ফৰ্টবোৰৰ মাজত ডাঙৰ গম্বুজ চাৰিওফালে চাৰিটা মিনাৰ সন্মুখ সুন্দৰ উদ্যান আৰু পানী নলা আছে ন, উদ্যানখন ইমান ভাল লাগে ন।
ভাল লাগে মোৰ বহুত ভাল লাগে তাত। আৰু তোমাৰ মানে কি আছিলে এ তাতে তুমি চৰঞ্জী বজাৰত গৈছিলে নে নাই?
অ', গৈছিলো গৈছিলো, চৰজনী বজাৰত গৈছিলো। সেই কাৰণেটো বহুত বিখ্যাত হয় ন, কিমান মানুহ নাযাবনে আমি মানে কিমান মানে কমতে কিমান বস্তু নিব পাৰি ন। ইমান কম কম দামত, অ' পাৰি পাৰি। হয় হয় কিন্তু বস্তু বোৰ বেয়া নহয় কিন্তু কম দাম হলেও ভাল মানে নিজে ভাল কৰি চাই আনিব
ভাল হয় মইতো ভালে পাইছো
উম আৰু মিহিত গৈছে নেখন যে মানে মাট তৰলে যায় বুলি কয় এইখন ম মানে বজাৰখৰ নামটো কি আছে আছিলে চান্দিনী আছিলে নেকি পালিকা আছিলে ন পালিকা হৈ দিয়া মানে মাটিৰ তৰৰে সোমাই যাব লাগে যে সেইখন চাগে আকব চানডে চানডনও আছিলে চাগে অ গৈছিলো বৰ ভাল লাগে তুমা চানদিনী বজাৰত নেকিয়া অ নাছিল আপুনি চাগে মই নামটো পাহৰি চান্দিনি হয় বজাৰো এখন আছিলে চাগে উম হয় দিয়া
হয় হয়
আচ্ছ আৰু কুটুম কুটুব মিনাৰ গৈছা নে কুটুব মীনাৰ
কুতুব মিনাৰ ভিতৰত নগলো বাহিৰৰ পৰাই চালো
উম আৰু মানে কি তা গৈছো গৈছো গ তুমিনা গৈছো ইমান ওখ ন তোমাৰ যোৱা নহ'ল চাগে ন
নাই নাই আমাৰ ভিতৰতে ছিলো গাড়ীৰ বাছত ভিতৰত ওলাই নগলো আৰু এই ৰ'দৰ কাৰণেও আৰু বেছি সময় ন ৰী তোমালোকে যে গৈছিলা নিজাকে গৈছিলা নে এনেকে ভাড়া চাড়া মানে একেবাৰে মানে
নাই নাই আমি নাই আমি নিজাকে গৈছিলো মানে আমি মানে কি কিছুমান পৰিয়াল লগ হৈ গৈছিলো আমাৰ দেউতাৰ মানে লগৰে এনেকৈ পৰিয়াল
ভালকে ফুৰিব পাৰিচা আমাৰ মানে গ'লে কি আহিবলগীয়া হৈ যায় সেইকাৰণে
তিনিটা পৰিয়াল লগ হৈ গৈছিলো আৰু
হয় হয় হয় আমিও কৰি ইয়ালে গৈছিলো কিন্তু তাতে গৈ ইয়াৰ পৰা আমি সেৰি কৰিলো এনেকে ললো বেয়া পোৱা নাই বিশেষ
উম, মানে কি বছৰত এবাৰ যাবই লাগে জানানে এনেকৈ ফুৰিবলৈ।
অহ, ফুৰিবলৈ যাবই লাগে।
আমাৰ মানে ভাৰতৰ ভিতৰতে কিমান ধুনীয়া- ধুনীয়া ঠাই আছে ন'।
অ তোমাৰ আৰু কিমান বস্তু জানিব পাৰি আমি যে কিতাপত পঢ়ো সেইবোৰ মানে নিজৰ দৃষ্টিৰে দেখা পাও আৰু ধৰা ভাল লাগে তেতিয়া আৰু অধিক ভাল লাগে
অ চাব লগা সময় মানে কি তুমি মানে ভাৰতৰ বাহিৰত যাবই নালাগে ভাৰতত চাই শেষ কৰিব নোৱাৰা
আৰু তোমাৰ খাদ্য বোৰো ন ইমান ধুনীয়া ধুনীয়া নতুন নতুন খাদ্যবোৰ থা কে
হয় হয় ভাল লাগে ন
খাদ্যবোৰো ভাল লাগে মই আৰু কি খাইছিলে ন তহতৰ লিকছ কিবখি বাঢ়িব পাৰি যে
লচি
লচি পায় নেকি তাৰছত স্পেচিয়েল নেকি লজি স্পেচিয়েল মানে বাটাৰ চিকেন কিবা এটা খানা স্পেচিয়েল হৈ যে তাৰে
কিবা পাহৰিলো মই এতিয়া মুম্বাইতো বাৰু জানো এইটোতো সকলোৱে জানে পাও ভাজি বুলি কয় যে পাও ভাজি পাৰা পাৱ প বাৰা পাও বাৰা খাও হয় দিয়া আৰু দিল্লীততো বাৰু নাজানো মই পাহৰিলো অহ, ৰাজস্থানত গৈছা নে নাই তুমি?
ৰাজস্থান যোৱা নাই তুমি?
ৰাজস্থানত গৈছিলো। সেইটো কোৱাই নাই ৰাজস্থানত আমি গ'লো অহ এইটো বহুত চাব লগীয়া আছে জয়পুৰ মানে গলো আৰু উদয়পুৰ আৰু জয়চল মে মেৰ। যোধপুৰ, আজমেৰ, পুষ্কৰ এইবোৰ চালো মানে বহুত আছে চাবলগীয়া ৰাজস্থানত।
তই পদুমী কালাৰৰ ঘৰটো দেখিছ নে নাই?
মানে কৌ ৰাজস্থানৰ কথা কৈছা?
অহ, পদুমী ৰঙৰ ঘৰটো।
সেইটো পাহৰিলো পদুমি নাই মই এখিনি মানে জয়পুৰতে ওপৰে ওপৰে চালো আৰু। পিংক চিটি অহ হয়', হয়', পিংক চিটি অ', অ ', অ অ', হয় দিয়া। পিংক চিটি বুলি কয় আৰু জয়পুৰত মানে জয়পুৰ- জয়পুৰকে বুলি কয় দেখোন পিং চি চিটি জয়পুৰে হয়তো। হয়, জয়পুৰ মই কেনে ধৰিব পৰা নাই গোলাপী চহৰ নামেৰে জনজাত জয়পুৰ।
হয়', হয়',
উম, আৰু মানে ইয়াত উম, হাৱা মহল আছে আৰু আমি দুৰ্গ আৰু যন্তৰ -মন্তৰ অৱস্থিত ত'বুলি কয়।
হয়, অ', অ', যন্তৰ মন্তৰো গৈছা নেকি ময়ো গৈছো মই যোৱা নাই দিয়া যন্তৰ মন্তৰ যাত যোৱা যেন পালো।
আৰু উদয়পুৰ গৈছা উদয়পুৰত? উদয়পুৰতো বহুত ভাল লাগে উম তাত মানে কি আছে হ্ৰদৰ নগৰী বুলি কোৱা হয়। এইবোৰক ইয়াত চিটি প্লেচ চেটি প্লেচ। আছে আৰু মানে পিছুলা পিল পিছুলা হৰ মানে। শিক্ষা আৰু উদয়পুৰ আৰু যোধপুৰ যোধপুৰতো আছে। নীলা চহৰ নাম যোধপুৰত আকৌ নীলা চহৰ নামেৰে জনা যায়।
জানা যায় তাকে।
ভাল লাগে আৰু মানে সংস্কৃতিটো জাননে তুমি ৰাজস সংস্কৃতিটো তাৰ মানে